আহ নাহ
আৰু অও অ ভালেই আপোনাৰ
অ মোৰো ভাল হে দিয়া কি কৰি আছা
হম বহি আছিলোঁ
আচ্ছা আচ্ছা হ
কাম চামটো নাই আৰু
অঅঅঅঅঅঅ হি হি ভাত খালা
ভাত খুৱাই নাই আপুনি
মই খালোঁ মানে ব্ৰেকফাষ্ট খাইছিলোঁ মায়ে ভজা ভাত বনাইছিলে খালোঁ আৰু
উও
উও বাকী কি কৰি আছা এইকেইদিন
এইকেইদিন তেনেই আৰু ঘৰৰ পৰা এদমিচন কৰি আছো আৰু ফৰ্ম ফিল আপ বিলাক কৰিলো
আচ্ছা আচ্ছা ঘূৰিব যোৱা নাই নেকি তুমি কলেজ এতিয়াটো বন্ধ
ঘুৰিব গৈছিলো এতিয়া এই হ'ল এই কি কয় এপ্ৰিল মে মে মানত হেৰিত গৈছিলো অৰুণাচল পিনে গলো দুইদিন মান থাকি আহিলো ন খুড়া এজন গৈছিলে মানে কামক কোৱা কাম কিবা আছিলে
অহ
ত খুৰাৰ লগে খুৰাৰ লগতে গ'লো
আচ্ছা মোৰ মানে আমাৰো উইকেণ্ড চলি আছে ন ত মইও ভাবিছো ফেমিলিৰ লগত যাওঁ নেকি অৰুণাচল তোমাৰ এক্সপিৰিয়েঞ্চটো ক'ব পাৰিবা নেকি
এক্সপিৰিঞ্চটো আৰু বহুত ভাল একদম অৰুণাচল মানে আৰু গোটেইবোৰ চাই গোটেই আপুনি ফাচ টাইম বৰ্ডাৰ দি এণ্ট্ৰি কৰিব গোটেই মানে চব পিনে জংঘলে জংঘলে একদম পাহাৰে পাহাৰ কি মজা লাগে
বাহ বাহ
তাৰ মানুহ বিলাকো একদম পলাই হয় তাৰ ইমান হেৰিও নহয় কিমানে লুডু পি এবাৰ ন কৰে আৰু এটা কথা ভাল যে তেওঁ মানে হিন্দীও জানে ভালকে আৰু আমাৰ এইপিনে আপুনি যদি এইপিনে মিজোৰাম পিনে যায় পিনে আপোনাৰ মানে হিন্দী কথা পাতিবই নোখোজে
আচ্ছা আচ্ছা
অৰুণাচল ভাল আৰু এইবিলাক আৰু চাম খোৱা বোৱাও ভালে পাই যাব
আটছা অ তাতো পাহাৰৰ ওপৰতো ঘৰ বিলাক থাকে মোৰ ফটোত চাইছো
অ বহুত ডাঙৰ ডাঙৰ পাহাৰৰ ওপৰত হেৰি থাকে মজা লাগে একদম মানে ভিউটো আৰু মানে এক এক নম্বৰ আৰু ৰেইন ফলো হৈয়ে থাকে তাত মানে পুৰা পাহাৰীয়া এলেকা ন ৰেইনফল হৈ থাকে তাৰপিছত ঠাণ্ডা ঠাণ্ডা বতাহ দি থাকিব একদম মজা মজা
আচ্ছা মানে
ইমান গৰম হয় চাগে খালি ঠাণ্ডাই থাকে চাগে পাহাৰ জেগা আৰু
নহয় মানে আমি আগ দিনা অসমত যিমান গৰম থাকে ন তাত সিমান নাথাকে মানে গৰম দিনত
উম ময়ো তেনেকে ভাবিছো এইটো হ'ব লাগে ইমান পাহাৰ আছে আৰু গছ গছনি আপুনি ইপিনে চাব পাহাৰ ইপিনে চাব পাহাৰ ইপিনে চাব ল'হিল চব ইপিনে প্লেইন মানে প্লেইন ইমান নায়েই মানে আপুনি চাব চব পাহাৰ চাহাৰে আছে অৰুণাচলত
উম মই এবাৰ ফটোত চাইছিলো লগৰ এজন গৈছিলে মানে ফটো এটা দিছিলে এই যে ওপৰ আকাশখন পুৰা একদম মানে পাহাৰৰ লগত টাচ সি আছিলে
উম, এইবিলাক মানে আমিতো মানে ইমান ভিতৰত সোমাই যোৱা নাছিলোঁ, লাই, হেৰিলৈকে গ'লো, আপুনি আপোনাৰ ইটানগৰলৈকে গ'লোঁ। মেইন টাউন ইটানগৰ, ইটানগৰ মেইন টাউন আৰু তাৰপিছত তাৰ পৰা ঘূৰি অলপ মানে ঘূৰি ফুৰি আহিলোঁ এনে। ইমান ভিতৰত নগ'লো নহ'লে আপুনিতো মানে ব'ৰ্ডাৰ দিও আপুনি মানে তিনিশ চাৰি এশ কিলোমিটাৰ সোমাব পাৰে অৰুণাচল তেলত
অ'।
ইমান দূৰ আছে মানে ইমান লা ডাঙৰ আ মই লগৰ এটা কৈছিল মানে মোৰ লগৰো আছে অৰুণাচলৰ মানে গেমতে লগ পোৱা
অ'।
দেউতাক কলোঁ, মই অৰুণাচল আহিছোঁ, তাৰ পিছত গম চদি কলে মই জগাৰ নাম কলো তেতিয়া পাপোম পাৰে মানে আমি য'ত ফাৰ্ষ্ট থাকিছিলোঁ তাত জাৰ নাম আছিলে পাপোম পাৰে।
উম হম।
ত' তাৰ পিছত তাক কলোঁ এইটো ই কয় তিনিশ কিলোমিটাৰ মান হ'ব। তাৰিছত ওপৰত ছাইনবোৰ্ড মাৰা আছে। ছিলে আৰু ই য'ত থাকে তাৰ জগা কিবা হেৰি আছিলে, কি আছিলে মানে জগাৰ মানে জগাৰ নাম বিলাকো বহুত টান টান একদম।
আচ্ছা, আচ্ছা।
তেনেকুৱা মানে বহুত দূৰ আছিলে মানে। এনেকৈ লগ নকৰিলোঁ আৰু।
চাৰো তোমাৰ ইটাৰনাগৰতৰতো এটা যে বুদ্ধিষ্ট টেম্পল এটা আছে, বহুত ভাল দেখে হি বোলে
অ'।
অ' এইটো, তাত গৈছিলা তুমি?
খুৰাৰ কিবা কাম আছিলে এনেকুৱা, খুৰাাই কাম কৰি আছিলে। মই এনেই আৰু গাড়ীত আছিলোঁ। সি দিনটো কামেই কৰিলে। খুৰা মই গাড়ী দি পিনে আৰু খোৱা বোৱা কৰিলোঁ হোটেলত-চোটেলত ইমানেই আৰু।
অ', আ
ই ৰাতি হৈ ৰাতি ৰুমতে থাকিলোঁ। পুৰা কামত গৈছিলে মানে কিবা ফুৰিব হেৰি যোৱা নাছিলোঁ আৰু। এনেই বাহিৰে বাহিৰে চাই আহিছোঁ আৰু।
চা এক্সপেৰিয়েঞ্চটো হ'ল ন অৰুণাচলৰ।
এক্সপিৰিয়েঞ্চটো হ'ল আৰু তাৰ পিছত আহি পেলাই। এই খুৰী ঘৰ গৈছিলো ইপিনে চঠিয়া পিনে। তাতো থাকিলো পোন্ধৰ দিন মান মানে হে। ভালেই লাগিলে।
হম বাকী তুমি কাৰ্বি আলঙৰ ফালে গৈছিলা?
নাই এইপিনে যোৱাই নাই এইবাৰ যাম বুলি ভাবিছো চাওঁ কি হয় আকৌ। লগৰ বিলাকে নিমিলে এতিয়া চবেই একদম মানে লগৰ। বিলাকে মানে এই বৰ্ডছাৰ আগত মিলাব ইয়াত যাম তাত যাম। অৰুণাচলো আমাৰ যোৱা কথা আছিল লগৰ লগত। এতিয়া চব এতিয়া চব নিজৰ নিজৰ কামত ব্যস্ত কিছুমান গ'ল এডমিচন লৈ বেলেগ হেৰিত কিছুমান গ'ল মাহেঁতৰ দেটাৰ লগত। চবেই তেনেকুৱা আৰু। মানে বৰ্ছৰ আগতে প্লেন কৰে আৰু তিত মানে এইটো হেৰি নকৰে আৰু
আচ্ছা একো নাই বাৰু তুমি যাবা এদিন। মিলাই কিনে মানে ভাল জাগাটো তোমাৰ ট্ৰেকিং ৱেকিং আছে ন পাহাৰ আছে তাত। আৰু তুমি ট্ৰেকিঙত যে যাবা তুমাৰ বুটছ এটা লৈ ল'বা
উম।
খাই যাব। তোমাৰ খোজকাঢ়তে ট্ৰেকিং কৰোঁতে
অ এইবিলাক ট্ৰেকিং কৰোতে বুট পিন্ধে এইবিলাক ন।
হম হুম অ বুট পিন্ধে এটা বুট এটা কিনি ল'বা ভাল চে। উডলেণ্ডৰ
এইবিলাক আছেতো মোৰ লগত ফৰ থাউজেডৰ অ বহুত হেবি এইবিলাকটো
অ হেভি হেভি বুট।
উম ইমান হেবি চালে লগ। লগাব মনেই নাযায় মোৰতো। তেওঁ লগাও আৰু কেতিয়াবা খোজ।
এতিয়াতো তোমাৰ হেৰিও আহিছে গৰম দিন আহিছে পুৰা একলেণ্ডো যাব লাগিছিল গুৱাহাটীত আছে।
অ মই এবাৰ গৈছিলো গুৱাহাটীলে নাইন নাইন এইট নাইনত। তাকে কৈছোঁ।
আচ্ছা সৰুতে যোৱা ন। এতিাতো ডাঙৰ হ'লা ব'লা এদিন যাম আৰু মিলাই পিনে।
চাওঁ আৰু কি হয়।
অ মানে এনেকে আমি ট্ৰেইনতে যাব পাৰো ৰাতিপুৱা ডেকাৰ গাঁও। ষ্টচনৰ ট্ৰেইন এটা আছে। তাৰপৰা গৈ তাত দহটা মানত পালোগৈ গুৱাহাটীত নিউ ষ্টেচনত। তাৰ পিছৰ পৰা, তাৰ পিছৰ পৰা গাড়ী খন লৈ পেলাই পুৰা এখন একোলেণ্ড গ'লো তাত ঘুৰি কিনে আহি এক'লেণ্ডৰ ভিতৰতো খাবলে পায় কিন্তু দাম আছে চ' আমি বাহিৰত কিবা কিবা কিবি লাঞ্চ কৰি আকৌ গুৱাহাটী ষ্টেচন সন্ধিয়া মানে থাকে তেজপুৰলে। চ' আমি ইয়লে আহি তেজপুৰ ফালৰ পৰা ডাইৰেক্ট নগাঁও ঘৰত আহিব পাৰা।
উম।
কৰিব পাৰি।
উম আৰু ট্ৰেইনত গ'লে হেৰি কম ভাড়াটো গুছি ত্ৰিশ টকা নে চাল্লিছ টকা হে পৰে, ট্ৰ্ৰেইনত গ'লে।
টো আৰু তেনেকে তোমাৰ বাছত গ'লে পাঁচশ চাৰিশ। অ' ট্ৰেইনত ইমান নলয়।
পাঁচশততো এবাৰ এই বাৰ লগত গৈছিলোঁ, এই ৰেড বাছত বুক কৰিছে, ফ'ৰ হাণ্ড্ৰেড ছেভেনটি ন এইট্টি লাগিছে আমি নগাঁওৰ পৰা উঠিছোঁ, ‌ তাকো। ইয়াৰ পৰা নগাঁও গাঁৱত আৰু ইয়াৰ পৰা নগাঁও বাছ, বাছত পৰা গ'লো আক। নগাঁৱৰ পৰা মেইন টাউনৰ পৰা গৈছিলোঁ, ৰেড বাছ
হেৰি দেখিছা দুই তিনি ঘণ্টা তাৰ কাৰণে পাচঁশ লৈ লয়, সেইটোৱে তিনিঘন্টা কাৰণে কেনেকে পাচঁশলৈ লয় গাত লাগি যায়।
অহ
সেই টোয়ে ট্ৰেইনত যোৱাতোয়ে ভাল সেইকাৰণে মই।
ট্ৰেইনত ট্ৰেইনতো গৈছোঁ মাহঁতৰ লগত এবাৰ এই মন্দিৰ গৈছিলোঁ, কাম টেম্পল আছে ন।
অ
এইটোত গৈছিলো এইবাৰ মৰ্ণিং চাৰে ছয়টা ট্ৰেইন আছিলে, তাত মানে বহুত ৰখাইছিলে, সেইকাৰণে এঘাৰটা মানত এঘাৰটা পোন্ধৰ তেনেকুৱাত পাইছিলোহি।
আচ্ছা। আচ্ছা।
ট্ৰেইন টিকট ল'লোঁ, ট্ৰন, টি টিও নাহিলে মান এনেই ল'লো মানে ট ট্ৰেইনৰ টিকেটটো কোনো নাই মানে চেক কৰাও নাই কোনো
অকে গম পাইছো
ত্ৰিছ টকা নে কিমান থাৰ্টি ফাইভ মানে কিমান আছিলে টিকেট দাম ট্ৰেইনত গ'লে এইটো এইটোৱে ভাল আৰু কমতেই পাই যাব পাৰিম
আচ্ছা সেইটোৱে ট্ৰেইনত যোৱাটোৱে ভাল তোমাৰ
তাত এদিন ৰুম এদিনৰ কিমান লয় জানে নেকি
কত গুৱাহাটী
গুৱাহাটী
অ গুৱাহীত তোমাৰ তুমি কম দামতে পাই যাবাএনেকে ফাইব টুহানডেত চিংগুল যাবা এনেকেপাই যাবাওৱান পৱেন ফাইবকে নহলে দুহেজাৰ টকা
উম উম উম
সেইটো তোমাৰ ৰুমৰ ভিতৰত ডিপেণ্ড কৰে তোমাৰ এ চি য'ত থাকে তাত অলপমান চাৰ্জেছ লয় আৰু এক্সটা চাৰজেছ
উম
থাকিব পাৰা ভাত চাত তাতে নি নিজৰ কিটচেন আছে বনাব পাৰিবা মেগি চেগি কি খোৱা চিকেন বি চব বনাব পাৰিব
আৰু যদি মানে স ত যদি মানে খোৱা হেৰিতটো কৰিব লাগিলেো মানে বেছি দিব লাগিব চাগে মানে যদি খানা যদি ৰেষ্টুৰেণ্ট বা হোটেলৰ পৰা হয় সো বেছি পে' কৰিব লাগিব
অ তেতিয়টো পে' কৰিব লাগিব কেছ অন ডেলিভাৰী হ'লে ত তোমাৰ ডেলিভাৰীও পেমেণ্ট কৰিব লাগে ন পঞ্চাছ নহলে ছিক্সটি।
হম,
সেইটয়ে নিজে বনাই খাবও পাৰা মাংস এটা আনিলা যেনেকে এশ টকাৰ মাংস আনিলা সেইখিনি বনাই খালা বাহিৰতকৈ খোৱকৈ ভাল।
ল'বই আৰু হোটেলত।
অ সেইটোৱে তুমি গলেও অকলে নাযাবা আৰু লগৰ খিনিৰ লগত যাবা নহলে বৰিং লাগিব তোমাক।
স গ'লেতো আৰু অকলে যাম অকলেতো আৰু এৰাই যাম নেকি মই। ৰাৰেড ন যামওঁ পাৰ আজি মবাইল হাত তে আছে।
সেইটোৱে।
কলে আৰু ভাল নালাগে। চওঁ আকৌ মানে এই টুৱেল্ভৰ বৰ্ছৰ আগত মানে কামাখ্যা গৈছিলো। এে ত আকৌ মানে? এইবাৰ যাম বুলি ভাবিছো আকৌ কামাখ্যা।
আচ্ছা-আচ্ছা যাব পাৰিবা।
উইচ বুলি মাঙে হেৰি খোজে ন। দে টুৱেলভ ভাল হ'লে আৰু বাৰ আহিম বুলি কয় ত এইটো মানে তেনেকুৱা মানে মাগিছিলো আৰু। আকৌ যোৱা হেৰিতটো আছে চাওঁ আৰু। লগৰ বিলাক কেতিয়া মিলে আৰু যাবলৈ।
যাবা তেনে মোকো কবা ময়ো ওলাম।
আহ,
উম হ'ব দিয়া তেনেহলে।
উম,
অ,